হেল্ল'
অ'।
ভালে আছ ন?
আছো আছো।
অ' বৰ্তমান বৰ্তমান ক'ত আপনি?
অ আহ কি ক'লে?
গৰতে আছো যেনিবা বৰ্তমান।
অ আপোনালোকৰ পিনে আপোনালোকৰ বিলাক গাহৰি বিকিবলগীয়া আছে নেকি?
গাহৰি বিকিবলৈকে আছিলে বাৰু।
এতিয়া আছে নাই নি?
কেইদিনমানৰ আগলৈকে আছিলে, এতিয়া আছে নে নাই কিন্তু মই গম পোৱা নাই খবৰ কৰিবই লাগিব ওচৰতে আছিলে।
অ চাচি মাছত আহ, স চাচি গছৰ নহয় তোমালোকৰ ফুলে।
এ ঘৰে কম মানে বহুত, কেতিয়াবা ভাগ্য ফলত ধৰা দেখে নাই ইমান ন ধৰা নাই এইফালে। আমাৰ এফালে মানে চাচিটো ইমান কাম নাই।
অ,
উম।
কোনফালে ধৰে জানা নেকি?
অ কি বনাই বাৰু তোমাৰ সেইটো এনে?
কি এইটো এইটোৱে দি প পাৰফম বনাই বুলি শুনিছো।
অ,
উম।
তুলি মানে হুন্দ্ৰেদপৰ্চেন্ত গম নাপোৱা।
ইমানো গম নেপাওঁ, গম নেপাওঁ আঁ, আৰু কিবা এটা মেদিছি কিবা দিয়ে নেকি চাগে?
হা হা কি কলা?
কিবা মেডিচিনতো দিয়ে ক নেকি চাগে?
অ মেডিচিন নো বনাই থাকে ঠিকেই। মেডিচিনটো মানে কিহৰ মেডিচিন মানে সেইটোতো গম নোপোৱা চাগে।
সেইটো গম নেপাই।
অ, এইটো বহুত নিয়ে তোমাৰ আমাৰ
আহ আহ
তোমাৰ নিয়ে থাকে।
নি থাকে আৰু।
উম খালি জমাল গ এই ফালে নধয় এতিয়া মাল ন।
ঘৰ।
অ‌ অ। তোমাৰ কোনোবা এটা চাইডত মানুহে বহুত টকা পাই, তোমাৰ এজোপা চাচি গছ বিকিলে তোমাৰ বহুত টকা। টকা পায়।
উম উম হয়।
গম পোৱা নাই মানে নোপোৱা।
অ পাও, পাও।
অ। এই তোমাৰ কিছুমান এইবিলাক কি আছে জেগাডোখৰ নামটো ৰ'বা দেই উম।
উহ।
অঁ এই দেৰগাঁও। জয়গাও তোমাৰ এইফালে আকৌ জেগা আছিলে ঢেকীয়াল
উম।
দেৰগাঁও ঢেকীয়াল তোমাৰ এইফালে মানে বহুত া চি গছ মানে আচৰিত। বুজিছা?
ৰুইছ।
মানে বহুত টকা পায় বুলে, তোমাৰ এজোপা চাচি গছ বিকিলে মানে বহুত টকা পায় আৰু।
এহ।
উম।
ফ হোৱা মানে ভালে আছে যে এতিয়া ন শুনাই হোৱা নহয় আকৌ।
উ নাই হোৱা। উম উম হয় ব।
এইটো নাই আৰু কি কৰিবা আমাৰ ফাললে ধান তোমাৰ বাগানতটো আছে বাৰু স বাগানতটো
আহ আছে আছে অ'।
বাগানৰত পাতটোো কত দিয়া তোমালোকৰ এইফালে েৰ ফেক্টৰী আছে ন তোমাৰ?
অ' আমাৰতে ধৰা এইটো লোহিত ফেক্টৰী আছে তাৰপিছতে সঞ্জীৱ ফেক্টৰী আছে। ছে।
অ' এই তোমাৰ হ'লে নৰ্মেল চাহাবাতটো বনাই নে তোমাৰ গ্ৰীণ টিও বনাই?
এ নৰ্মেলটোহে বাই নেকি চাগে মই ইমান গম নাপাওঁ আৰু।
অ' ইমানতো মানে গম ন?
উ এই চাহাবৰ নৰ্মেল চাহাবৰৰ পেকেট টো হে বনাই নেকি মোৰতে।
অ' গ্ৰীণ টি নাই খলা নেক?
উম নক ল পছো।
অ'।
উম।
উম ধান খেতি হৈছে কে নাই বোলে?
ধান ধান অ' এই মানুহেবোৰে ৰুইছে আমাৰ ঘৰ যেনিবোৰ ক নাই মান মানুহ বিলাকে কৰিছে
মানে বৰ্তমান তোমালোকে হোৱাগে নাই?
অ' বাকী আৰু এটা বস্তু এইটো তোমাৰ আমলি পৰুৱা যে আমৰলি পৰুৱা। এইটো টাইমত নাখায় ন তোমাৰে আমল
এটো নাখায় এটো নাখায়।
কোনটো আমাৰ টাইমত সেই বিহুত টাইমত
বহাগ বিহু।
অ'।
উম।
এতিয়া আপকামিং কি কি ফেষ্টিভেল আহি আছে বৰ্তমান তোমাৰ এতিয়া জুলাই সোমাব। আৰু জুলাই মাহত কিবা আছে নেকি এনেকে আহিবলগীয়া কিবা ফেষ্টিভেল? উ
জুলাই মাহত
জুলাইতো গৰম বন্ধ ন জুলাই আগষ্ট ছেপ্তেম্বৰ অক্টোবৰটো দুৰ্গা পূজা আহি গ'ল।
উম।
পালে সি আৰু তোমাৰ জুলাই সুমালে যেতিয়াে আগষ্ট ছেপটেম্বৰ অক্টোবৰ।
হয় হয় উম। পতকে যাব।
তোমাৰ তুমি তুমি কেতিয়াবা যাবা কলেজ?
অ' কলেজলৈ যাম আৰু কেইদিনমানৰ পিছৰ পৰা এই গৰম বন্ধ দিব নহয় এতিয়া
হা হা কি ক'লা?
এতিয়া গৰম বন্ধও দিবতো গৰম বন্ধু যাই হ লওক তাৰপিছত আৰু যাম আৰু।
গৰম বন্ধ কেইদিনত নহব ক্লাছ ন কিবা এনে গ্ৰুপ চুপ খুলিচা নাই খোলা?
কলেজৰ?
হা?
অ' নাই খোলা এ তেনেকে অ'।
অ' অ'তোমাৰ অলৰেডি এ হেৰি হৈ গ'ল নহয় চব লৈ কৰি।
আহ আহ।
এ যাবহে লাগে মানে।
যাবহে লাগে অ'।
অ' ঠিকেই আছে তে। বাকি আও হেৰি নাই সেইফালে ফুৰিবলে গৈছা ন তোমাৰ এইটো কি বুলি কয় তোমাৰ এ নামটো পাই গৈছোঁ ৰবা বকিয়াল বকিয়াল।
অ' বকিয়াল বহুত দিন যোৱা নাই বহুত দিনৰ আগতে যোৱা এদিন। অ'।
সেইফালে তোমাৰ খানা সেইফালে তোমাৰ হেৰি কাৰ্বি মানুহ বৰ খানাটো ভাল লাগে আকৌ তোমাৰ এই যি গাহৰি বনাই। তাৰপিছত তোমাৰ তিল গাহৰি তাৰপিছত তোমাৰ কচু গাহৰি। তোমাৰ আকৌ এইটো চুঙাত দিয়া গাহৰিটো যে
উম।
কচং যাওতেও দেখিছোঁ চাগে চুঙাই দিয়া সটো বনাই থয়। তোমাৰ এশ টকাত কিমান বাৰ পিছ দিয়ে। সেইটো ভাল লাগে তোমাৰ খাই। মই তাকে পাঁচ তাৰিখে হেৰিলে যাম বুলি বুলি ভাবিছো আজিকালে ফুৰিবলৈ তাক, কৈছিলো নেকি বাৰু মই আগতে
অ' সেৰি এই ৱাটাৰফলৰে
অ' াটাৰফালে যাম বুলি ভাবিছো তাকে মই।
ভিলে ন ন।
অ' মই মতে গাহৰিতো তোমাৰ খোৱা নাই আজিকালি কি হয় মানে তোমাৰ বেছি মাছ মাংস খালেও মানে তোমাৰ এইবোৰ বহুত বেমাৰ আজাৰ হ'ব লাগিছে। এইব ইউৰি গছি। তোমাৰ, তাৰপিছত চছেকেণ্ড হল তোমাৰ এইবোৰ সৰু ল ছী মানে বহত জিতি বে মা আজিকালি উ অলপ মাংস চংস বেছ ে মানে সেইকাৰণে মই মানে বাদেই দিছো অলপ মাংসটো।
উম। আৰু এতিয়া গাহৰিটোতিয়া অকমান কিয় বেমাৰ হৈছে বুলিা খাওঁ খাওঁ।
অ', অ, গাড়ীতে আছে ন?
অ', শুনিছো বেমাৰ হৈ আছে বুলি গাহৰি বিলাক
এইটো কি চোৱাইন ফ্ল'?
অ', জানো কি নামটো নাজানো বাৰু, কিবা এটা হৈছে বুলি শুনিছো
ছোৱাইন ফ্লু নে তোমাৰ জাপানীজ এনকেফেলাইটিছ?
জানো এইটো গম নাপাওঁ ইমানকে।
অ'
উম।
ভালকে গম নোপোৱা মানে?
ম এনেকুৱা
অ'। বাকী বাকী ভালেই আৰু ন? বাকী ভালেই আৰু ন?
ভালে ভালে আহ।
অ'
হেল্ল'
হেল্ল'
অ' কোৱা।
অ, এতিয়া কি কি কৰিছিলা?
এই বৰ্তমান ঘৰতে, এইফালে ৰাতিপুৱা ৰানিং আহিলো, ৰানিং কৰিলো, অলপ খোজ কাঢ়িলো হেলথ্টোৰ কাৰণে। এতিয়া যাম আৰু লাহেকে, ঘৰলৈ, গাটো ধুম গা টো ধুওঁ মই এতিয়া
অ'
বাকী তোমাৰ?
মোৰ এনেই আৰু এতিয়া, বিছনাতে শুই আছো।
অ'
উম
বাকি ভাল আৰু নে? এই এইফেলি যাম, তেল নাই। এইফালে ওচৰ, হেল্ল' অ', অ। এই দূৰ হ'ব, এইফালি যাম। তেল নাই হে, একেবা তেল নাই।
হেল্ল'
হেল্ল'
এই শপত কৈছোঁ, বিশ্বনাথ শপত, নাই হে। হেল্ল'
হেল্ল, ' হেল্ল'
অ'
অ'।
কোৱা এতিয়া, এতিয়া ঘৰ গৈ ক'বালৈ যাবা নে?
অ', ঠিক আছে বাৰু অ। অ' দিয়া বাৰু ৰাখিছোঁ।
উম
অ'